হেল্ল'! অ, কি খবৰ? বাকী ভাল? অঁ, মই আাছো, আছো।
আচ্ছা। কি কৰি আছা?
আছো ৰ'বা এনেই। তুমি কি কৰিছা?
এনেই বহি কেনে আৰু, লাইক ৰিলচ চাই আছিলো।
অ, ভালেই হ'ল, তুমি ফোন কৰিলা, বহুত দিন খবৰেই পোৱা নাছিলো তোমাৰ।
হয়, তাকে, মানে বহুত দিন কথা পতা নাই, ভাবিছোঁ কল কৰি ল‌ওঁ বুলি।
অঁ, পিছে তুমি পঢ়া-পঢ়া-পাতি কি কৰিছা?
পঢ়া-পাতি মানে মানে শেষ হৈছে ন, ক্লাছ বন্ধ হৈ আছে, কলেজ বন্ধ হোৱাৰ কাৰণে ইমান পঢ়া নাই ৰ'বা। এনে কৈছোঁ, পঢ়ি আছে এইকেইদিন।
আচ্ছা, আচ্ছা।
হা! মই ভাবিলো মানে কিবা এটা টপিকৰ বিষয়ে এনেই কথা পাতো, বৰ হৈ আছিলো।
আচ্ছা, আচ্ছা। হয়, হয়, পাতিব পৰা যায় বাৰু।
অঁ, মানে এজুকেশ্বনৰ বিষয়ে অলপমান কথা পাতিম বুলি ভাবিছিলো।
অ, এডুকেশ্বনৰ ওপৰত, পাৰা যায়, পাৰা যায়, ভালে টপিকটো।
উম, মানে তোমাৰ মতে এডুকেশ্যন মানে কি মানে তোমাৰ কোনবাই যদি সুধে এডুকেশ্বন মানে বুজিলে কি বুজা? তোমাৰ এনচাৰ কি হ'ব?
মানে চোৱা, এডুকেশ্বন মানে যদি মই ক'ব যাওঁ, বিশেষকৈ এডুকেশ্বনে আমাক মানে, যিখিনি আমাৰ মানুহ আছে মানুহখিনি শিক্ষিত বা শিক্ষিত কৰি তোলা বা ধৰি লোৱা যিকোনো কাম আমি সহজে কৰিব পাৰো বা বুজি পোৱা আৰু মানুহৰ লগত কথা পতা সেইটোৱেই মই বুজো আৰু, এডুকেশ্বন সেইটোৱেই হয় যে মানুহৰ লগত কথা পাতিব লাগে। কোনটো কাম কেনেকুৱাকে কৰিব পাৰি, থ এডুকেশ্যন আমি এইবিলাক হেৰি কৰিব পাৰো, পিছে তুমি কি বুলি ভাবা, এডুকেশচন কেনেকুৱা আমাৰ দেশত?
অঁ আমাৰ দেশত এডুকেশ্যন ক'ব গ'লে আজিকালি নক'লে অ যোনটো পাঠ্যক্ৰম সেইটোৱেই বুজোৱা যায় মানে প্ৰেক্টিকেল আমাৰ নলেজ নিদিয়ে বুলি ক'ব পাৰি। এতিয়া যোনটো আমাৰ মানে চেলেবাছত আছে কাৰিকোলাম যোনবোৰ আমি কৰি আছোঁ। এইবোৰ মানে লাইক আগৰ বিষয়ে বেছিকে অ পঢ়োৱা হৈছে আগতে এনেকুৱা আছিল এনেকুৱা আছিলে কিন্তু আজিকালিতো প্ৰেক্টিকেলত লাগে ন লাইফত। কৰি খাব পাৰি। তেনেকুৱা মানে এডুকেশ্যন টো বেছিকে হ'ব লাগে বুলি মোৰ লাগে। বিকজ থিয়ৰী বহুত বেছি আছে। আগৰ কথা কথা মানে জানিব লাগে। হ'লেও তো মানে ইমান গুৰুত্বপূৰ্ণ নহয় ন। বাট প্ৰেক্টিকেল লাইফত আমি কেনে কে মানে কামটো মানে শিকিব পাৰোঁ কৰিব পাৰোঁ তাৰ ওপৰত মানে বেছিকে ধ্যান দিব লাগে আৰ।
সেইটো হয় বাৰু কথাটো তুমি ৰাইট কৈছা।
হা আমাৰ মানে ইণ্ডিয়াত কি হয়, এলাইফ বে ছিকে মাৰ্কৰ ওপৰত মানুহে গুৰুত্ব দিয়ে। যদি মাৰ্ক ভাল নাপায় মানুহে ল' মানে ভাবি লয় মানে সি পঢ়া শুনাত বেয়া হয় সেইকাৰণে নাম্বাৰ ভাল নাপায়। বাট সেইটো কথা নহয় ন। এডুকেছন মিনচ অকল আমি ক্লাছ ৰুমত বহি পেলাই যোনটো জ্ঞান অৰ্জন কৰোঁ সেইটোকে নুবুজাই। আমাৰ মানে দিম মানুহৰ লগত কেনে কথা পাতে তুমি কলাই তাৰপিছত আমি মানে যে যোনটো চিটোৱেনছে কেনেকে হেল্ড কৰিব পাৰোঁ। বেলেগবোৰো নলেজ থাকে ন, সেইটো ডিপেন কৰে। যাষ্ট নাম্বাৰে মানুহক কোনোৱে ক'ব নোৱাৰি শিক্ষিত নে অশিক্ষিত হয়। সেনেকে মানে মানুহক তেক দিয়াতো মোৰ মতে মানে ইমান ভালো
সেইটো হয় বাৰু কথাটো। এডোকেশ্যনটো আমাৰ কেনে কুৱা হয় মানে মইও ক'ব বিচাৰিছো এডুকেশ্বনটো। মোৰ লগৰে এজন আছে। সি তোমাৰ টেন পাছ কৰিছে। ক্লাছ তেন পাছ কৰিছে, বাত তাৰে পিছত হি পঢ়া নাই থাৰট ডিভিজনত পাছ কৰিছে হয়। কিন্তু সি কম্পিউটাৰৰ বিষয়ে ইমানকে জানে যে এতিয়া সি বিশ্বাস কৰিবা তোমাৰ ডাঙৰ কোম্পানী এটাত কম্পিউটাৰৰ
তাকে।
মানুহে এইটো কথাই নহয় যে অকল পঢ়িলে বা হেৰি কৰিলে তোমাৰ গোটেইখিনি কৰিব পৰা যায়। মানুহৰ স্কিলো মেটাৰ কৰে। এডুকেশ্বনটো অকল এনেকুৱা নহয় যে মানে তোমাৰ পঢ়ি-পঢ়ি কেনে তুমি চব গোটেই খিনি পাবা। এডোকেশ্বনৰ লগত স্কিল মেটাৰ কৰে। তুমি যদি আজিৰ পা দিনত যদি স্কিল তোমাৰ নাই ন। তুমি একো কাম কৰিব নোৱাৰিবা, স্কিল নাথাকিলে। এইটো এটা
উম। মানে তুমি যে তোমাৰ ফ্ৰেণ্ডৰ কথা কলা সি মানে ভাল কোম্পানী কাম কৰিছে কম্পিউটাৰ জানি। ইভেন মানে মই ডিগ্ৰী পঢ়ি আছোঁ হ'লেও সেই নিচিনা মোৰ নলেজ নহ'ব। মানে মোৰ যোনখিনি নলেজ আছে, সেইটো মোৰ অ ৰেগোলাৰ লাইফত ইমান ক'ব গ'লে কামতে নাহিব। বা তোমাৰ ফেণ্ড জনে যদি স্কিল শ পিছে সেই লাইফত কামত আহিছে, কিবা এটা কৰি খাই আছে ন'।
উম।
কাৰণ সেইটোয়ে কথা মানে এডুকেশ্যন ক'লে এতিয়া মানে কিতাপৰ পৰা যোনটো আমি জ্ঞান লাভ কৰোঁ সেইটোক নুবুজাই, জন্মৰ পৰা মৃত্যুলৈ যোনবোৰ আমি মানে কিবা এটা নিউ বস্তু শিকো ন, সেইটোকে মানে আমি এজকেশ্যন বুলি ক'ব পাৰোঁ। তেনেকুৱা, উম। অ', পিছে তুমি মানে অনলাইন লাৰ্ণিং যে আজিকালি আছে ন লাইক, ইউটিউব বা অনলাইন ক্লাছ ৰুম, তেনেকে লাইক ক্লাছ ৰুম যে কৈ, সেইবোৰ মানে ভাল পোৱা নে, সেইটো চিষ্টেম?
সেইটো চিষ্টেমটো একচুৱেলি বেয়া নহয় দেই, যদি তুমি বোলে কম্পিউটাৰ বা ফোনৰ থ্ৰু'দি যদি তুমি অনলাইন লাৰ্ণিং কৰিব পাৰা ন এইটো এইটো তোমাৰ এক্সট্ৰা স্কিলত আহি যাব, এইটো তোমাৰ বেয়া নহয়, বস্তুটো ভালে হয়। কিন্তু ইয়াতে তোমাৰ ডিষ্ট্ৰেকশ্যন এটা আছে যে, কি তুমি ইউটিউব বা হেৰিত কিবা যদি তুমি‌ পঢ়া কিবাও চাই থাকা তাৰপিছত তোমাৰ এড আহে বা কিবা আহে, ডিচট্ৰেকচন খিনি বহুত ভাল। ত' আমি যদি পাৰো, সুকীয়াকে যি কোনো চাচক্ৰিপচন লৈ বা, হেৰি কৰি পেলাই তেনেকৈ চাব পাৰিলে আমাৰ ভাল হয়, যাতে আমি বস্তুটোত আমি মানে এটা ভালকে ফ'কাচ কৰিব পাৰোঁ। এইটো, সেইটোৱেই।
অ', বাট হ'লেও ন ক্লাছৰুমত আৰু যোন টো মানে পঢ়ি কিনে লাভ কৰো নলেজ আমাৰ, কমপেয়াৰটো আমাৰ অনলাইন ক্লাছ মানে কি হয় জানা, আমি মান টে আহ্ টিচাৰ, প্ৰফেচাৰৰ, ডাইৰেক্ট ইনটাপ পৰিব পাৰো, কুৱেচন কুৱেৰাছো দিব পাৰো। বা তাৰমানে অনলাইন হ'লে কেতিয়াবা নেটৱৰ্ক ইছু হ'ব, কে তিয়াবা তুমি মানে হেজিটেট পৰিবা যে, সুধিম নে নুসুধিম। কেতিয়াবা তোমা অ', টিচাৰো গম নাপায় তোমাক চাই কিনে, তুমি বুজি পাইছা কি নাই। বাট জোনটো আমি ফ্ৰিৰিকেলি টিচাৰ লগত মানে, বহি পেলাই ডিচকাচ কৰিবলে কম ত মানে ক্লাছ এটেণ্ড কৰো ন, আগতে এনেকুৱা হৈছিল মানে টিচাৰবোৰক বুজি পায়, মানে কোনটো ষ্টুডেণ্ট বুজি পাইছে, কোনটো বুজি পোৱা নাই। সুধেই হত সেইটো তুমি বুজি পাইছা নে, কেনেকে। সেইটোও আছে বাৰু।
অ', কথাাতটো হয় বাৰু। বাট কিন্তু তুমি এটা বস্তু চাবা ত' তাৰমানে আমাৰ অফলাইন মানে স্কুলত বা কলেজত যিখিনি আমাৰ পঢ়োৱা যায়। সেইখিনি আমি যোনটো আমাৰ চিলেবাছ থাকে, আমি চিলেবাছ যোনখিনি আমাৰ চিলেবাছ থাকে, এক্কচুৱেলী তুমি ধৰি লোৱা তুমি, কমাৰ্চ লৈছা বা আটৰ্ছ লৈছা, তোমাৰ যোনটো চিলেবাছ হ'ব তুমি সেইটো তাৰ চিলেবাছৰ ওপৰতহে পঢ়িব পাৰিবা, অকল তুমি বেলেগ একো পঢ়িব নোৱাৰিবা তাতে চিলোছৰ বাহিৰত আহে অ', থ্ৰু অনলাইন, অনলাইন যদি আমি ভালকে চাব যাওঁ অনলাইন তুমি যিকোনো এটা বস্তু তুমি এতিয়া বুজি পোৱা নাই, তুমি যদি সেইটো বস্তুটোৰ ওপৰত মানে অলপ ইন্টেষ্টেড আছা। ত' ইনট্ৰেষ্টেড যদি হয় তুমি, ডিপলি ৰিচাৰ্চ কৰিব পাৰা। তুমি হয়, আ জোনটো তোমাৰ অনলাইন ক্লাছ লম বুলি কথাটো কৰা, অনলাইন ক্লাছ তোমাৰ আমি ইমান এটা, বাৰু হেৰি নাপাব পাৰো। বাট কিন্তু থ্ৰু আজিকালি বহুত কিছুমান এনেকুৱা, এনেকুৱা এপ্লিকেশচনচ আছে বা তোমাৰ এনেকুৱা, এনেকুৱা ৱেব আছে। ত য'ত তুমি মানে যিকোনো এনচাৰ হঘনাই মানে কুৱেচন যদি তুমি মাৰি দিয়া তাতে এনচাৰটো তোমাৰ দিকডেদ ফ্ৰমত মানে এক্সপ্লেইন কৰি পেলাই মানে তোমাৰ তাতে হেৰি কৰি দিয়া থাকে ত তাৰে পৰা তুমি পঢ়ি পেলাই সেখিনি বহুত খিনি হেৰি কৰিব পাৰিবা। তুমি বিশ্বাস কৰিবা, মই এইবাৰ ডিগ্ৰী কমপ্লিট কৰিলো বাত মোৰ ডিগ্ৰী কমপ্লিট কৰা সময়ত মোৰ লগত নোটচ নাই, মোৰ লগত চিলেবাছৰ যিখিনিয়ে ছিলেবাছটো মই তোমাৰ সেই তেনেকুৱা ৱেবছাইট এটা আছে ন, ৱেবচাইটত দি দিলো, ৱেবচাইটত মোক গোটেইখিনি কুৱেশনৰ এনছাৰ যিমানখিনি আছে চেলেবাছৰ যিমানখিনি মানে বস্তু আছে গোটেইখিনি মোক একদম সৰু সৰুকে মানে যিমান পাৰ্টকে পাৰে একদম বনাই দিছে মই তাৰে পৰা পঢ়ি পেলাই, ত' এইটো বেয়া নহয়, যিহেতু মই ক্লাছ কৰিব পাৰি, ন
তোমাৰ মানে ফ্লেক্সিবল টাইম থাকে তুমি দিনত চিফ্ট ও কৰিব পাৰা ন
অ, অ
তেনেকুৱা মই মানে ল বিফ একাম তেনেকে প্ৰিপৰিচন কৰিব হলে চেছ জিবিডি অফ য তেনেকে যোনবোৰ আছে ন তাতে মানে মই ইম্পৰ্টেণ্ট তেনেকে প্ৰিভিয়চ- বা পেপাৰ এইবোৰ দেখাই পেলাই ইম্পৰ্টেন্ট কিছুমান বা ল ইভেন এইবোৰ কমনো পৰে কমন এনেকুৱা নাহে যে একজামত হল নাহে আহে। পেপাৰ বোৰ আৰু বহুত ইজি চিলি মানে নোলছ বোৰ বনাই দিয়ে আমিজোৰ কৰা আৰু ইজিক আৰু ইজিকে বনাই দিয়ে। সেইকাৰনে অনলাইনৰ যোনটো তোমাৰ আজিকালি ষ্টাৰ টিভিটো মানে বহুত ইজি হৈ গৈছে ন এতিয়া মানে কিতাপ বিচাৰি ফেলে আমাৰ এন বিচাৰিব নালাগে এটা এঞ্চাৰ বিচাৰোতে এক ঘণ্টা লাগি গৈছিল আগতে এতিয়া তোমাৰ লাইক অপ অফটো টেন ছেকেণ্ডত তোমাৰ ইমান লং লং এনচাৰ চাৰ আহি যাব তুমি একো বিচাৰিব নালাগে মানে বহুথত আগতে ক'বলৈ আমাৰ ইজি এযোকেচনটো লাৰ্ণিং চিষ্টেম আছিল ন বহুত ইজি হল গৈছে আগতকে আমাৰ অনলাইন চিষ্টেমৰ কাৰণে
লাৰ্নিং চিষ্টেমটো বাৰু ইজি হৈছে নোহোৱা নহয়।
হা হা কি ক'লা
লাৰ্ণিং চিষ্টেমটো বাৰু এতিয়া আগতকে বহুতখিনি ইজি হৈ গৈছে বিকজ আমাৰ যোনবিলাক মোবাইল ফোন স্মাৰ্টফোনবোৰ আছে।
উম উম,
আমাৰ ইণ্টাৰনেট, আছে ইণ্টাৰনেটৰ থ্ৰই দি আমি বহুতখিনি এডুকেশ্যনৰ বস্তুবোৰ আমাৰ বহুত ইজি হৈ গৈছে। যদি আমি সেইটো এডুনেশন্যত ইউচ কৰো আমাৰ অনলাইন বা আমাৰ যিখিনি নিউ টেকন'লজী আছে। বা ধৰি লোৱা স্মাৰ্ট ফোন যদি এডকেশ্যন মানে পঢ়াৰ ওপৰতসেইখিনি যদি আমি ইউজ কৰো তেনেহলে ভাল। কিন্তু কিছুমান ষ্টুডেন্ট এনেকুৱাও আছে। যে তোমাৰ পঢ়াৰ ওপৰত ইউজ নকৰি কৰি সিহঁতে গেম খেলে বা হেৰি কৰে। বাৰ সেইটো বেয়া নহয় যে খেলে যদিও খেলে আৰু তাতে সিহঁতৰ স্কিল আছে। সিহঁতে সেইটোত বেছি ভালকে পাৰে সেইটোও কিন্তু বেয়া কথা নহয় তোমাৰ সেইটো এক প্ৰকাৰৰ তুমাৰ এটা লাৰ্ণিং, হয় বা এডকেন সেইটো এটা নতুন স্কিল হয়। হয়নে নহয় কথাটো।
উম, মানে- সেইটোৱে আৰু এডুকেছন আমি যোনটো মানে চৰ্চা কৰি আছো কৰি ডিছকাচ কৰি আছো সেইটো লাইক অঁ' মই কলোঁ নহয় মই যাচ ফৰ মানে বুকৰ পৰাই যে পঢ়িম সেইটো কথা নহয়। যেনেকৈ আমি এতিয়া কথা পাতি ডিছকাশ্যন কৰিছ ইয়াৰ পৰা আমি কিবা কিবি নিউ নলেজ পাইছো ন' সেইটো এডু- কেচনৰ ওপৰতে প়ৰি যায়। আৰু মানে আজিকালি টেকন'লজিয়ে মানে মানে বহুত মানে ইজি কৰি দিছে, আমাৰ কাৰণে ভাল হয়। আমি তো কাৰণে বেনিফিটটো ল'ব লাগিব ভালকে মানে- বঢ়ি কেনে ইউটিউব, চাট জিবিডি যোনবোৰ আছে ন'।
উমঁ'।
পৰা বহুত নলেজ মানে ৰিচাৰ্চ কৰিব পাৰোঁ কিবা এটা শিকিব হ'লে। পিছে তোমাৰ মানে কোনটো চাবজেক্ট পঢ়ি বেছি ভাল লাগে?
মোৰ ফেভৰেট চাবজেক্ বোলো বুলি তেনেকুৱা নাই বাট মই- তোমাৰ মেনেজমেন্টৰ ষ্টুডেন্ট হয় যিহেতু।
মোৰ এনেতো তোমাৰ ইংলিছ চাবজেক্টো মোৰ ভাল লাগে বাট কিন্তু মই- কমাৰ্চৰ মেনেজমেণ্ট, মেনেজমেণ্টৰ ষ্টুডেণ্ট হয় যিহেতু মই মেনেজমেণ্ট পঢ়া। ডিগ্ৰী কমপ্লিট কৰিলোঁ বাট ইংলিছ চাবজেক্টটো মোৰ ফেবেৰেট আৰু তোমাৰ কোনোটো চাবজেক্ট ফেবেৰেট?
মোৰ লাই তেনেকে ইকনমিকচ এন এডোকেশ্যনটো পঢ়ি ভাল লাগে।। মানে তাতে শিকিব পাৰি বাজেৰ টেক্সৰ বিষয় আৰু এডোকেশ্যনটো জানাই মানে লাইক- ফেক্টৰ ওপৰত আৰু মানে- বহুত ভাল ভাল মানে সেই থাকে ন' এক্সপেৰিমেণ্ট কৰিব পাৰি তেনেকা আছে। প্ৰেক্টিকেলো থাকে ভাল লাগে পঢ়িবলে ইণ্টাৰেষ্টিং হয় তেনেকুৱা।
তুমি এডোকেশ্যনটো পঢ়ি আছা বিশেষকে মই আৰু এটা কথা সুধিব ওলাইছোঁ তোমাক। তুমি যিহেতু- ক'লা অনলাইন লাৰ্ণিঙৰ বিষয়ে আমি কথা পাতিলোঁয়ে অলৰেডি ন' তুমি- কেনেকুৱা ভাবা যে আমি অনলাইন লাৰ্ণিঙত থ্ৰুদি এতিয়া যদি ধৰি লোৱা আমি বেলেগ বেলেগ- কিছুমান বহুত ভাষা আছে, হয় নে নহয়। মই ইংলিছৰ কথা তোমাক বা এতিয়া আছামিচ আমি আছামিছত কথা পাতিছোঁ বেলেগ বেলেগ বহুত কিছুমান ভাষা আছে। আমাৰ ইণ্ডিয়াতে- লেংগুৱেজ ভেৰিয়েবল আমাৰ ইণ্ডিয়াখনেই লেংগুৱেজ ভেৰিয়েবল দেশ, হয় নে নহয়। ত' আমি- ইণ্ডিয়াৰ বাৰু লেংগুৱেজ বিলাক আমি বুজি পাওঁ শঘনে বুজি পাওঁ বাঠ বাহিৰা যি কিছুমান লেংগুৱেজ আছে- আমি বহুত বুজিবলৈ আমাৰ দিগদাৰ হয় হেৰি হয়। তাৰ কাৰণেও আমাৰ ধুনীয়া ধুনীয়া এপ্লিকেশন বা হেৰি অনলাইনৰ থ্ৰুদি আমি হেৰি কৰিব পাৰোঁ- শিকিব পাৰোঁ সেইটো। আমি যদি অফলাইন শিকিব যাওঁ আমাৰ- টকাৰ পৰিমাণ বহুত লাগে দচ হাজাৰ, বিশ হাজাৰ সেনেকাই লাগে কিন্তু আমি য যদি অনলাইন শিকিব যাওঁ অনলাইন আমাৰ পাচশ টকা, এহেজাৰ টকাতে আমি- টিউশ্যন লৈ পেলাই ধুনীয়াকে শিকিব পাৰোঁ বেলেগ বেলেগ ধুনীয়া ধুনীয়া- ভাষা। তুমি এই কথাটো ভাবিছানে নাই?
অঁ' সেইটো হয় মানে ধৰি লোৱা তুমি লাইক ইউটিউবত- বহুত নিউ নিউ লেংগুৱেজ শিকিব পাৰি যাৰ কাৰণে সেইটো পেমেন্টো নলয় জাষ্ট তুমি ভিডিঅ-